হেল্ল।
উম কোৱা।
কি খবৰ?
ভাল, তোমাৰ?
ভালে, খবৰে নাই ইমান দিন! কি কৰি আছা? এনে শুই আছিলো, তুমি?
ময়ো টিউচন।
আহিলা?
অঁ কৰি আছো মানে।
অহ কিবা
কামপ্লিট কৰিলো মানেও এতিয়া উঠাইছো মানে।
অঁ অহ, কিবা খালা? অহ। মইয়ো খালো, এতিয়াতো কলেজ বন্ধই হৈ গ'ল।
অঁ ওৱান মান্থ পোৰা।
তাকেই, কিবা প্লেনিং আছে নে পিছলৈ কি কৰিবা?
মানে চোৱা আৰু এতিয়া চোন আমি এইটো ডিগ্ৰীয়ে কৰি আছো, আৰু এইটোও এতিয়া কনফিউজনত দিছে আমাৰ ফৌৰ ইয়াৰছ ডিগ্ৰী নে থ্ৰী ইয়াৰছ।
অঁহ। মই থ্ৰী ইয়াৰ্চে কৰিম, তুমি?
কিয়? কিবা আছে নেকি তাতে ৰিজনছ?
নাই ফৌৰ ইয়াৰচ আৰু পঢ়িব ইচ্ছা নাই।
কিবা বেলেগ কৰিব মন আছে নেকি?
থ্ৰী ইয়েচ কৰি কিনে মানে, জব বিচাৰিম আৰু।
আচ্ছা, মোৰ মানে যদি মই বি এড টো কৰো তে মই ফৌৰ ইয়াৰ্চটো ইয়াতে কৰি লম, নহ'লে ওলাই কিনে মই তাতে টু ইয়াৰ্চ বি এডটো কৰিম।
অঁ।
উম, ইয়াৰ পিছত মানে পঢ়িবা নে ডাইৰেক্ট জব?
ডাইৰেক্ট জব কৰিম আৰু নপঢ়ো।
আছা, মই বি এডটো কৰি ল'ম। বি এড টো কৰি ল'ম, আৰু অপেনৰ পৰা মাষ্টাৰ ডিগ্ৰী টো লৈ ল'ম। এমে
অ', পাৰি ন' অপেনত?
অ', মাষ্টাৰ ডিগ্ৰী টো ল'ব পাৰি।
পেন ক'ত ল'বা, এই খানাপাৰাত যে আছে, সেইটো নেকি?
উম, চোৱা ততে ল'ব পাৰোঁ, চেন্ট্ৰেল হৈ গ'ল আৰু।
অ', এনে কিবা, পিছলে কি জব কৰিম বুলি ভাবিছা?
কিন্তু এতিয়া চোন কম্পিউটাৰ ক্লাছ ল'মে, যেনে, মানে উম, এ এটা হাতত মানে এনে ডিগ্ৰী চাৰ্টিফিকেট পাম। আৰু এটা হাতত এইটো, কম্পিউটাৰ
কম্পউটাৰ অ'।
এইটো অপচনেল মানে থৈছোঁ, যদি মই মানে কিবি উম, ফিউচাৰত নাপাওঁতে মই কিবা পাৰা, এনে আৰু জব টো কৰি ল'ম, কম্পিউটাৰ লৈ কিনে।
ঠিকে আছে। বাকী বিলাকে বা আমাৰ ফ্ৰিয়েন্দে কি কৰে।
অ', সিহঁতে চোন ফ'ৰ ইয়াৰ্চ কৰিব নেকি।
মোক যিতেনে ক'লে বহুতে নকৰে বোলে থ্ৰী ইয়াৰ্চতে ওলাব। বেছিভাগে কৰিবও। উম।
সেইকাৰণে।
উ
চোৱা, বহুত ভুল কৰিব।
অ'।
ইহঁতৰ, সিহঁতৰ ডিগ্ৰী চাৰ্টিফিকেট মানে এনেকা লিখি মানে লিখা হ'ব, কি এই মানে ষ্টুডেণ্টটো কি, বি এ ৰিচাৰ্চিং কি কৈছে হেইটো। আণ্ডাৰ গ্ৰেজুৱেট, এনেকুৱা লিখ লিখিব বোলে।
হয়। অ', আৰু কৰিব ইচ্ছা নাই, জানানে। বহুত পঢ়িলোঁ। নেক্সট টাইম ওলাব পাৰিলে ভাল লাগে।
পাল আৰু স্মৃতি আজি বহুত লিখিছে।
আজি, অ', এটোৰ বেগ আছিল। ন'
কি আছিলে, মেমে উঠাই কিনে মানে তাতে থৈ দিছে।
এইটোতো ইমান ষ্টিক কৰে। মোৰ যে কি হ'ব, বেগ আছে থাৰ্ড চেমৰ মাইনৰ, ভয়ে লাগে।
ফাষ্ট ছেমিষ্টাৰ, চেকেণ্ড চেমিষ্টাৰ নাই ন'?
নাই, থাৰ্ড আৰু ফ'ৰ্ডত আছে। থাৰ্ড ছেমিষ্টাৰৰ আছে, আৰু ফৰ্থ ছেমিষ্টাৰৰ আছে। অ'। অ', এটা এটা মাইনৰ।
অ'।
বেয়াই লাগে জানানে ইমান প্ৰব্লেম হৈ যায়।
উম, এতিয়া কিবা ইনকাম নকৰা মানে ন।
অ এতিয়াতো মানে ভাবান এনেই মানে তোমাৰ মই ইভেন্ট লাইনত আছো, আৰু ইভেন্ট মেনেজমেন্ট।
অ, অ, অ, তাতে ভাল পায় ন?
তাতে ভালেই হয়। এইটো যদি কৰিব পাৰা অ, সেইটো যদি কৰিব পাৰে, ইভেন্ট মেনেজমেন্টৰ এ যদি মানে ভালকে সোমাই গ'লা আৰু মানে ডাইৰেক্ট, যদি নিজে তোমাক ইভেন্টৰ পৰা মাতে বছে। তেতিয়া ভাল কিন্তু ধ তোমাক মই মাতিলো মোৰ পৰা মাতক বেলেগে মাতিলো তেনেকে মানে লাভ নাই আৰু। মানে অলপ, অলপ প্ৰফিট হয়।
সি কেনেক কৰিম যেন মানে চবৰে পাৰাত পৰা মানে কাটি দিয়ে, পইচা কাম যদি মই মাতিছো তো মই অলপ খাম ন তাৰ পৰা।
হা, হা, উম। মানে মই ডাইৰেক্ট ক্লাইণ্টৰ পৰা তেনেকে পোৱাই নাই আজিলে। এনেকে কিছুমান বা আছে সিহঁতে দাদা আছে সিহঁতে মাতে।
একো নাই ইনকামটো হৈ আছে ন।
অ',
মোৰচোন টিউশনৰ পৰাই
অ, কেইটাক টিউচন কৰা তুমি?
উম, ৰবা। ওৱান, টু, ট্ৰী, ফৰ পাঁচটা।
ঠিকে আছে।
ছৰি, ছৰি, ছয়তা।
অ, অ, ঘৰৰ ওচৰতে।
নহয় যাও।
কোন, কোন জাগাত?
আৰ্মি ক আৰ্মি কোৱাৰটাৰ ডাইৰেক্ট।
অ, কেইটাত যোৱা?
তিনিটাত।
কলেজ থাকিলে প্ৰব্লেম নহয়।
তেতিয়া মানে অলপ পাঁচটাৰ পৰা কৰা।
উম।
এতিয়াচোন আৰু ফিফ চেম কত ইমান ক্লাছ কৰিম মই।
তাকে।
উম।
এটা ফিফ ছেমৰ পৰা অলপ মেছটো টাফ আছে।
উম, উম, আছে।
এইবাৰ মানে
বাত তাতে ক তাতে ইমান ক্লাছ নকৰিব চবে চাবা, চবৰে কিবা, কিবা ইনকামত সোমাই আছে ন'?
অ,
ইবাৰে মেম চাইচা নে, থাৰ্টিৰ ওপৰত পাৰ্চেন্তেজৰ ওপৰতে মানে এলাও কৰি দিছে। এটেনদেন্সটো, এতিয়া ফৰ্থ ফিফ চেমৰ চোন নাচাবই।
ফিফথ চেমত নাহেই ষ্টুডেন্ট, উম।
অঁ, চবৰ নিজৰ নিজৰ তাতে মানে বহুত ডাঙৰ হৈ যায় নাই এটাত পাৰ্চেণ্টটো এতিয়া ষ্টুডেণ্টো, চবৰে ৰেস্পঞ্চিবিলিটো উঠাব লাগে তেতিয়া মানে।
মই যদি এতিয়াও কিবা পাওঁ সোমাই যাম আৰু প্ৰব্লেম হৈ আছে ঘৰতো প্ৰব্লেম হৈছে।
অঁ, সোমাই যাবা এতিয়া ইনকামটো মেইন আৰু স্কিলটো মেইন। আৰু এক্সপিৰিয়েন্সটোও মেইন।
অঁ, সেইটোৱে এক্স আজিকালি ফ্ৰেচাৰছৰ কাম নিদিয়েই। এক্সপিৰিয়েন্স লাগেই মে মিনিমাম থ্ৰি ইয়াৰ্চ ফ'ৰ ইয়াৰ্চছ এক্সপিৰিয়েঞ্চ লাগেই কামত।
অঁ, নহলে এনে এনেকে নলয় ইণ্টাৰভিউত ডাইৰেক্ট কিবা এক্সপৰিেঞ্চ আছে নে, কিবা স্কিল আছে নে আগৰ কৰাটো?
সেইটোৱে।
উম।
কিবা এটা পালে
সেইকাৰণে কিবা মানে এক্স হ'লে সোমাই যাবা।
কিন্তু ইমান ইজিলি জব পোৱাও টান, দেখি চাই নহয়, ইমানে গ্ৰেজুৱেচন কৰি মাষ্টাৰ্চ কৰি পিনে বহি থাকে। আমাৰ দাদাই ডিগ্ৰী কমপ্লিট কৰি ভাল জবে পোৱা নাই ই তোমাৰ এখন উম, প্ৰেনস যে
উম উম উম।
তাতে কৰি আছে। ই ডিগ্ৰী কমপ্লিট।
অ। চবে এতিয়া কি জানা দাৰ্জিলিংটো চবে মানে এতিয়া কেনঞ্চেল কেনঞ্চেল কোনো নাযাব। চাবা, আহ‍ঁ জিতেনে নিজে কৈ আছিল কি মই নাযাওঁ এতিয়া। অঁ, নাজানো মেইন লিডাৰতোৱে কৈ আছে এতিয়া মই নাযাওঁ বুলি।
নাযায় কোনো ইমান দূৰৰ ট্ৰিপত, কোন যা ব, পাঁচটা এ‌ তুমিয়ে কোৱা পাঁচটা ছয়টা ষ্টুডেণ্ট দি তোমাৰ কি ট্ৰিপ কৰিব পাৰে নেকি, তুমি বাজেট কি মিলাবা?
উম, বলে ট'টেল বলে টুৱেণ্টিটা হৈছে বোলে গুচি যাম এনেকুৱা, অঁ।
টুৱেণ্টি টা যদি ফাইভ
জুনিয়ৰছ এনেও নাযায় জুনিয়ৰছ বোৰক ইমান এলাও নি দিব ইমান থ্ৰি ডেজ থাকব কাৰণে, উম।
সেইকাৰণে চোন সেই কাৰকাৰণে তাইয়ে কৈছে কি মই এতিয়া নাযাওঁ। এতিয়া হিৰুমণিও কৈ আছে কি মইও নাযাওঁ।
অঁ। মোৰতো আগৰ পৰাই প্লেন নাছিল বাৰু, চোৱা এদিনতে যদি লৈ ঘূৰাই আহে মই গলো।
অঁ, একো নাই তাতে অয়ান থাউজেণ্ড দি কিনে একো নাই তাতে।
আ', আৰু আমি ৰাতিপুৱাই গ'লো হয়, ধৰা ছয়টাতে পাচ তাতে ওলালো হয়, আজিকালি ইমান জল্দি পোহৰ হয়, ত' তেতিয়াই ওলালে ভাল লাগিল হয়।
উম, আৰু কি কয় ৰাতিৰ ঘৰত। বাট তই ইমান দূৰৰ ট্ৰিপ। মানে নেক্সট ইয়েৰো কৰিব পাৰে এইটো ইমান দূৰৰ। তেতিয়া চ'বে নিজৰ নিজৰ ইনকামত সোমাই যায় মানে। চ'ব চ'বতে মানে নিজৰ ইনকাম থাকে পইচাাবোৰ। থাকে, এতিয়া লৈ ইত এতিয়া যাই কিনে কেনেকে মানে আৰু এইটো ফাইভ থাউজেড কম কৰি হোৱা। ইমান পইচা কৰ' পৰা।
সেইটোয়েটো আৰু চবৰে ঘৰৰ পেৰেণ্ট দিবও পাৰিব লাগিল ন ফাই থাউজেণ্ড ইমানটো অলপ এমাউণ্ট নহয় ন।
টি বোৰ চোন নিজে দিয়ে ন এতিয়া, এতিয়া ক'ত আৰু মাৰ পৰা আৰু দেউতাৰ পৰা
হা, এ, কিছুমানেটো মা-দেউতাৰ পৰাই খুজিব যাৰ একো নাই।
অ', এইটো হয়, যোনে ইনকাম কৰা নাই বা একো তাৰ মানে নাই, সিহতেচোন তাৰ পৰাই খুজিব।
চাবা না, তোমাৰ মানে গ- মানে যোনবিলাক ধৰা কি কয়? মানে উম, গমেন্ট জব নহয় হা। টেম্পুয়াৰী জব সিহঁতৰ চেলেৰী চোন চেভেন থাউজেণ্ড, ফাব্ৰ থাউজেণ্ড দি কি যাব।
অ', এইটোয়ে চোন।
হাত থাকিব কি কোৱা।
চাৰবোৰক দিব লাগে আৰু অলপ।
অ'।
ছাৰে এতিয়া কিমান কুল বনি আছে চাই ছা, দাৰ্জিলিং যাব বোলে।
হ
ইমানকৈ কোল, এটা চিনিয়ৰ কৈছে ন। আমাৰ, যেতিয়া আমি আছিলো তেতিয়া ইমান কুল নাছিল, তেতিয়া ক'ত গৈছিল ইমান কুল।
এইটো ছাৰ, অ'। মানে ধৰা সিহঁতে চাৰে যদি কয়, হ'ব দে তহঁতে দাৰ্জিলিং ট্ৰিপ কেনচেল কৰ। মেঘালয় চাইডে যাও, এদিনতে আহিম। ত' তেনেকে আমি যাব চ'বে ওলাব চাবা।
অ'। কিবা এটা অ', এইটো হয় কিন্তু। ওৱান দেৰ কি'তবা যদি মেঘালয়ও লৈ যায় ন। ত' চবেই যাব চাবা। কিমান ষ্টুডেন্ট হ'ব, এইটো কথাটো কোনে ক'ব? জিতেনক কৈ কিন চাৰক ক'বৰ লাগ অ', জিতনকে ক'ব লাগিব, কে তই এনেকে কৰ, ওৱান দি চ'বে ক'ব, মই যাম, মই যাম, মই যাম চ'বে যাব। ইবাৰ চোন আমাৰ যে আংকিত। তা আভা হিগিলা চোন কিমান দিন পৰা যোৱাই নাই, এইবাৰ ভাবিছে, যদি ওৱান ট্ৰিপ টো লৈ যা আমি চ'ব গুচি যাম।
যোনটো ইজি হয়, সেইটো কৰিব লাগে।
অ', সিহঁতে ইমান যাত য'তে কোনো নাযায়, ত'ত তাতেই যাব।
তাকে তো। মানে আ-আছিছে যদি কয়, তো কিবা এটা হ'ব পাৰে, আছিচ ৰাজা চি
অহ ইহঁতে যদি ক অ অ অ কি বা কৰে ইহঁতে?
অ আচিচক মই দেখা নাই ৰবা কলেজত, কবাত গৈছে নেকি!
কোন এইটো নেপালীটো ন?
চা হা
নাজানো এক্জাম চোন দিছে।
অ এক্জাম দিছে।
উম। অকল খ্যাতিৰ এইটো কি কয় টিমটো গ্ৰুপটোৱে মানে যাব হাটো দিছে বাকী কোন্নো নাযায় কোন্নোয়ে নাযায়।
অ শুনা না আজি যে এক্জামটো হল এৰিয়াৰ এক্জামটো
উম উম।
চিট প্লেন কেনেকা আছিল?
বোলে মানে বি কম আৰু বি এ চবতে মানে মিলাই কিনে দিছে।
অ'।
এনেকুৱা দিছে বোলে।
আৰু আগত বোলে ড ৰ স্মৃতি আৰু ডিম্পল একেলগে বহাইছে বাট ডিম্পল বহুত মানে ডিচ টাৰ্বেঞ্চ দিছে সেইকাৰণে তাক মানে ওলাই দিছে।
অ অ। এতিয়া ঠিক আছে মই তোমাক আকৌ কেতিয়াবা ফোন কৰিম।
উম দিয়া, উম বাই বাই।